হেল্ল'।
আ, কি কৰি আছে?
এইয়া এ বহি আছিলো বাহিৰ ৰোমতে, ফেনৰ তলত।
অ'।
তুমি কি কৰিছা?
মই এয়া এনে আছো, চাহ খালে?
চাহ নহয় মেগী খালো চাহ খাম আৰু এতিয়া।
অ'।
তোমালোকে খালা?
পাছে গৰু লগতে লৈ অহিছে, আগে পিছে হ'লে কথা নাই।
অ', অ'। মাহঁত
মায়ে হে হেৰি কৰি আছে, বাহিৰতে কিবা কৰি আছে। পাছফালে।
অ', অ'। এহেঁতি কামপা আহিলে অ'। তাকেহে গৰু গাই বান্ধি হ'ল?
গৰু গাই বান্ধি হ'ল অ'। হেৰি এইটো কি কয়, তাত সুত কিবা লগাই থৈছে নি?
তাত সুত লগোৱা নাই, লগাম বুলি ভাবিহে আছো এই খেতি বাতিৰ পৰা উঠাৰ পিছত।
অ', কি লগাম বুলি ভাবি, নাই লগ ময়ো হেই খেতিৰ পৰা উঠি পেলাই চাদৰ লগাম বুলি ভাবিছো ঘৰত লোৱা।
অ' তাকেহে, এখন-এখন চাদৰ দামে যিহে।
অ', এতিয়া এখন, তাকে এখন এতিয়া হেৰিয় চাদৰ দাম আম, অথনি নবৌ এজনীয়ে লৈ আহি আশী পকোৱা চাদৰখনৰ দামেই চাৰিশ টকা। তাকে মই কৈছো, মই কেশবচা এখন বৈ থৈছোঁ মোৰ পৰা লৈ যাব ন'হলে। চাৰিশ টকা দিব, সেইখন এনেই ঘৰত লোৱা চাদৰ হে।
অ'
উম। উম, তাকে। আজিকালি যিহে বস্তু দাম, আৰু আচলতে দাম কিহৰ যৰত আছে আমাৰ মানুহ বিলাকে আগতে এ তাত ঘৰতে বৈ থাকে ন। সেইটো জহাতে ইমান দামতটো নাছিলে, কিন্তু আজিকালি যে তাঁত সুত ববলৈ এৰি দিলে এৰি দিয়াৰ কাৰণেটো ইমান দাম হৈছে। মানে এ-এতিয়া এনেকুৱা হৈছে আমাৰ কাৰণে দামটো বেছি হৈছে কিন্তু কিছুমানৰ কাৰণে আকৌ নাই হোৱা নহয়, কিন্তু আমি বেচিবলৈ গ'লে আকৌ সেইটো দাম উচিত মূল্য, এ ধৰি লওক এই হেৰিয়ৰ পৰা কিনা কে হয় নাই বাৰু। অটো ধৰি লওক এ কি-কিহৰ জহত এনেকুৱা হৈছে? আমাৰ মানে মানুহ বিলাকে এনেকুৱা হৈছে ধৰি লওঁক এই, কম দামত যে বাহিৰৰ পৰা যিটো কাপোৰ আহে মেচিনত বোৱা, সেই কাপোৰটো পাই লৈ আজিকালি এনেকুৱা হৈছে। আমাৰ অসমীয়া যিটো কাপোৰ সেই কাপোৰতো মূল্য নাইকিয়া হৈছে, আজিকালি ডিজাইনৰ ডিজাইনৰ কাপোৰ ওলাবলৈ লৈছে আমাৰ পাট মুগাতো লুকাই গৈছে।
অ', সেইটোৱে হেৰি এইটো কি ম-মা নুহে এইটোকি নো-নোবোৱা নকৰা যহতে কিনি পিন্ধিবলৈ বাধ্য হয় আৰু সেইটো কাৰণে বেপ বেপাৰীয়ে দামো বঢ়াই দিয়ে আৰু।
সেইটোৱে থলুৱা আমাৰ এতিয়া, থলুৱা মানুহৰ পৰা নিকিনে কি কিন্তু বাহিৰৰ পৰা বেপাৰী আহকচোন, বাহিৰৰ পৰা বেপাৰী আহা নহ'লে সেই শে কৰিব, হয়নে?
উম।
এতিয়া সেই তেনেকে, এতিয়া কথাটো কৈছো দেই আমাৰ মানুহ আমাৰ গাতে দুখ আছে নাই বাহিৰৰ পৰা বেপাৰীবোৰ আমি কি হয় হেৰি আহিবলগীয়া হয়, আমাৰ নিজৰ জহত ন' নিজে আমি থলুৱা মানুহখিনিয়ে আমি কাপোৰ নবওঁ বা আমি আমাৰ অসমীয়াই সেইটো লুকাই গৈছে, বাহিৰৰ পৰা মানুহবোৰ আহি কাপোৰবোৰ বেচিছে ইয়াত থাকি লৈছে, থকাৰ পিছতে কি হৈছে তে সিহঁতে দখল কৰিছে, মাটি দখল কৰিছে, মাটি দখল কৰাৰ পিছত আমি এতিয়া আ সেইখিনি সেইবুলি খেদি দিলে নহ'ব নহয়। কাৰণ সেইখিনিক মাতি আনিছো আমিয়েই, হয় নাই বাৰু। ইয়াক এতিয়া সেইখিনিক বহিৰাগত বুলি আমি জানো খেদি দিলে হ'ব।
নহয়।
স্থান আমিয়েই দিছোঁ।
আমিয়ে দিছো, আমি দিয়াৰ কাৰণে সিহঁতি আহি ইয়াত আহি হেৰি কৰিব পাৰিছে।
সেইটোৱে, আগতে যিকোনো এটা উৎসৱত ধৰি লওক পাট মুগাটো বেছি প্ৰচলন আছিলে কিন্তু আজিকালি পাট মুগাটো প্ৰায় মানুহে নিপিন্ধেই। আজিকালি পাট মুগা কাপোৰবোৰ বাকচতে মানে বেয়া হৈ যাবলৈ লৈছে।
ধৰিবই নোৱাৰি আজিকালি কাপোৰ ধৰিবই নোৱাৰি পাটৰ কি হেৰি কি।
আজিকালি এনেকুৱা হৈছে সেইটোৱে পাটৰ কাপোৰতো ধৰি লওক পাটৰ কাপোৰ নিচিনাকে সেই কিনা কাপোৰ বোৰ পাই হয় নে। এতিয়া চব মিক্স হৈ গৈছে। আৰু সিহঁতে কি কয়, যিবোৰ বহিৰাগত বেপাৰী সিহঁতে সেইবোৰ ক ক পাটৰ কাপোৰ বা মুগা কাপোৰ বুলি আমাক সুলভ মূল্যত বিক্ৰী কৰে।
বিক্ৰী কৰে আমিবিলাকে লওঁ। তাৰকাৰণে পাট মুগাৰ দাম মানে বেপাৰীসকলে যিটো পাব লাগে সেইটো নো
অ', যিবোৰ হেয়ে পাব লাগে ধৰি লওঁক আমাৰ থলুৱা মানুহ খিনি পাব লাগে সেইখিনিয়ে নোপোৱা হৈছে। আৰু এতিয়া দিনক দিনে পাট মুগাৰ দামতটো বৃদ্ধি পাই পাই গৈ আছে, কিহত আগতে কিমান সুলভ মূল্য আছি লে। আজিকালি বৃদ্ধি পাইছে, কি হৈছে আগতে প্ৰায় মানুহে ঘৰে ঘৰে পাট মুগা পোহে আজি আজিকালি নোপোহে, আজিকালি ক'ৰবাত এঘাৰ দুঘৰত পোহে।
উ, আৰু ঘৰত বোৱা মানে কাপোৰযোৰৰ সমান নহ হ'বও নোৱাৰে ন' মুগা কাপোৰ, পাটৰ কাপোৰ। উম
আগ তে এতিয়া পাট এতিয়া হেৰি এইটো কি কয় মুগাৰ কাপোৰযোৰ পিন্ধি লৈ পেলাই বহাগ বিহুত বিহু মাৰিবলৈ যায় হয়নে, ৰিহা খন নে মুগা মেখেলা খন কিন্তু আজিকালি, আজিকালি সেইটো লুকাই গৈছে, আজিকালি ৰঙৰ কাপোৰ এযোৰ পিন্ধিহে বিহু মাৰিবলৈ যায়, বোৱা কাপোৰযোৰ পিন্ধি নাযায়।
উম আৰু ল
আগতে সেই ডে-ডেকা বা বৃদ্ধসকলে পিন্ধি যায় কি এ মুগা বা পাটৰ পায়জামা পিন্ধি যায়। কুৰ্তা পাইজামা তেনেকে পিন্ধি যায় হয়নে, বা চুৰিয়া পিন্ধি যায়, কিন্তু আজিকালি-আজিকালি সেই ব জাত কিনিব পোৱাৰ, জাক জমকে
অ', আনটো সেইটো বাদ দিয়া না, কিছুমানেতো হাফপেণ্ট স্পৰ্টিং পিন্ধি তেনেকেইে বিহু মাৰে ন।
সেইটোৱেই, সেইবোৰ জানো আমাৰ সংস্কৃতি, সেইটোৱে সেইবোৰ জানো আমাৰ সংস্কৃ তি, এতিয়া আগতে, আগতে মাঘ বিহু বুলি ক'লে উৰুকাৰ দিনা কিমান ভাল লাগে হয়নে?
সকলো ৰাইজে একেলগ হৈ আগদিনা হেৰিয় দিনত মাছ মাৰিব বিলত, তাৰপিছত
অ', বিলত, ভেলাঘৰ বনাই কিমান, এমাহৰ আগৰ পৰা ভেলাঘৰ বনাই হয়নে, ভেলাঘৰ বনাই বিলত মা মাছ ধৰি হেৰি কৰে, অ', আজিকালি চব ঘৰে ঘৰে আজিকালি হেৰি নাই, ঢোল-ঢোল বজাব ঢোল পেপা বজাই লৈ পেলাই কি ধুনীয়াকে হেৰি কৰে, আজিকালি কি কৰে, বক্স বজাব, ডি জে বজাব সেই একদম সেই গান ইংলিছ হিন্দী গান লগাব, গান লগাই লৈ পেলাই সেইবোৰ
ওৰে ৰাতিটো অতপালি কৰিব, বিহু-বিহু পালন কৰিব, আগতে সকলো ৰাইজ যে একেলগে গোট খাই, উ বিহু মাৰে, লগতে ভাত সাঁজ বনাই সকলোৱে একেল-ডাঙৰ সৰু মিলি একেলগে ভাত সাঁজ খাই মেজিৰ ওচৰত, আৰু কিমান খিনি মানে হয়নে, ইজনে সিজনক সন্মান, এতিয়া সেইবোৰ নাইয়েই, আজি আজিকালি সেই মানে লগ হৈ খানা খোৱা হেৰি খোৱা দিনেই নাই।
অ', আগতে এতিয়া বিহু বুলি ক'লে জ্যেষ্ঠজনক গৈ তামোল পাণ এটা বা কিবা বস্ত্ৰ এডোখৰ দি পেলাই সেৱা কৰে, কিন্তু আজিক আজিকালি জানো সেইবোৰ আছে, আজিকালি সেইবোৰ লুকাই গৈছে, আজিকালি এই তামোল পাণ, আজিকালি নতুন প্ৰজন্মই তামোল পা পাণ চিনি নাপায়, আজিকালি শিখৰ গুটখাহে চিনি পায়।
অ' শিখৰৰ দাম যদি ত্ৰিশ টকাও হয় বা চল্লিশ টকা হয় সেয়া দি খাব, কিন্তু দচ টকা দি তামোল
তামোল নাখায়, আজিকালি কিন্তু তামোল পাণ সেইটোৱে, আমাৰ কি তামোল পাণ আমাৰ সকলোতে আগ ধৰা আৰু হেৰি হয়নে? আমাৰ কিবা এটা উৎসৱ পাতিবলৈ হ'লে তামোল মুলটো আমাক আগে লাগিব। কিহৰ যহত, কাৰণ তামোল পাণ যে আমাৰ সন্মান হেৰি কৰে, বৃদ্ধি কৰে। আজিকালি সেইবোৰ বহুত লুকাই গ'ল, আগ-এতিয়া আগতে তুলসী তলত, এ কাতি বিহু তুলসী তলত চাকি জ্বলাই প্র সাদ দিয়ে, কিন্তু এ ঘৰে ঘৰে ল'ৰ-ল'ৰা ছোৱালীয়ে হাতত পলঠিন খাবলৈ যায় বা হেৰি কৰিবলৈ যায় হয়নে, কিন্তু আজিকালি মাতি আনিলেও নাহে ল'ৰা ছোৱালী।
নাহে।
আজিকালি-আজিকালি প্ৰসাদ কিটা আগবঢ়াই ৰখি থাকিব লাগিব। আহিব আহিব আহিব কিন্তু আগতে আমাৰ দিনত কি আছি চব একদম চুবুৰীটো ল'ৰা ছোৱালীবোৰ লগ খাই একদম প্ৰত্যেক ঘৰে ঘৰে গৈ তুলসী তলত প্ৰাৰ্থনা গাই আশীৰ্বাদ দি প্ৰসাদ খাই ঘৰলে যাওঁ।
অহ আমিও তেনেকুৱাই কৰিছিলোঁ আগতে চব গোট খাই একেলগে। সন্ধিয়া লাগিল মাত্ৰ ওলাই গ'লো আৰু চব এঘৰ এঘৰকে সোমাই গ'লো প্ৰসাদ খালোঁ, খাই মেলি আহোঁ। আজিকালি বিহু বুলি ক'লে দেখুন ই কাষৰ মানুহ ঘৰ কাষৰ মানুহ ঘৰলৈ নাহে। নিজৰ ঘৰতে পি
অ', আজিকালি আগতে বিহু বুলি ক'লে সেই এসপ্তাহৰ আগৰ পৰা পিঠা বনাই আজিকালি কি হয় দোকানৰ পৰা কিনি আনে। সময়ে সময় অ' সময়ে সময়ে আমাৰ বগা পিঠা কি মালপোৱা, কি নাৰিকলৰ লাডু কি। সেইবোৰ চব পকা মিঠৈ দি সেইবোৰ চব সময় সময়ে লুকাই লুকাই গৈ আছে।
মানুহৰ এলাহ, এলাহ বোলা বস্তুটোৱে চব শেষ কৰি দিছে। এলাহে মানুহ জুই ওচৰত বহি থাকিব নোৱাৰে ধৈৰ্য্য
সেইটোৱে আজিকালি সেই নে পিঠা পিঠাগুৰি খুন্দিবলৈ আজিকালি ঢেঁকীয়ে ব্যৱহাৰ নকৰেই মানুহে। মিক্সাৰতে ব্যৱহাৰ কৰে বা মিললে লৈ যায়। কিন্তু আগতেটো সেই ধান বনাৰ পৰা পিঠাগুৰি খুন্দাৰ পৰা চব মেল ঢেঁকীতে কৰে।
অ', ভজা চাউল বনোৱাৰ পৰা কোমল চাউল বনোৱা।
আজিকালিৰ ল'ৰা ছোৱালীয়ে ভজা চাউল, কোমল চাউল মুড়ি ঘৰত ঘৰত এইবোৰ ঘৰত ফুটোৱা মুড়ি এইবোৰ বুজিয়ে নাপায় কি। উখোৱা চাউল কি চিনিয়ে নাপায়।
অ', উখোৱা চাউল খালে আকৌ কিমান বেমাৰ ৰ পৰা এতিয়া মানুহে ৰেহাই পায়। কিমান বেমাৰ পৰা মানুহ হাত সাৰিব পাৰে। সিহঁতে খাবলে বেয়া বুলি নাখায়।
আগৰ দিনত কি হ'ল
সেইবোৰ সেইবোৰ ঘৰে ফুৰেটো ইমান ভাল ভাল বস্তু খাই ঘৰত। তে গাখীৰ ঘৰতে চাউল ঘৰতে পাচলি হয় নে? সেইটো কাৰণে মানুহৰ বেমাৰো নাই। আগৰ দিনৰ মানুহ এতিয়া কিমান দিন কিমান দিন জীয়াই থাকে। আজিকালি মানুহটো খুব বেছি ষাঠি বছৰ জীয়াই থাকে। তাতকে তাৰ ওপৰতটো মানুহ জীয়াই নাথাকে। কিয় এইবোৰ হেৰিবোৰ যহতে ন? সাৰ দিয়া বস্তুৰ ওপৰত এলাহ।
এতিয়া হেৰি নহয় আগতে আগতে মানুহে ঘৰতে খেতি কৰে হয় নে? ঘৰতে সেই শাক -পাচলি খেতি কৰে। কোৰ কটাৰী মাৰি হেৰি কৰে। কিন্তু আজিকালি আজিকালি সেই বজাৰৰ পৰা কিনি আনে। তাৰ ফলত কি হৈছে বেমাৰ হৈছে। আগতে ঘৰতে কোৰ কটাৰি মাৰে কাৰণে মানুহৰ শৰীৰটো ভাল হৈ থাকে। আৰু আজিকালি কি হয় পইচা দি জিমলৈ যায়।
উম, আগৰ দিনৰ মান মানুহে, তিন তিনিটা বাজিল নাই কুকুৰাই দাগ দিলে নাই তেতিয়াটে উঠিলে হালৈলৈ পথাৰলৈ মানে কিমান কাম কৰে আহি মানুহ নৰয়। কিমান দূৰণিৰ পৰা পানী আনিব কাপোৰ ধুব সেইখিনি কৰে। সেইকাৰণে স্বাস্থ্যটোও ভালে আছিলে।
সেইটোৱে আজি আগতে ধৰি লওক সেই পু পুখুৰী পুখুৰী আজিকালিৰ ল'ৰা ছোৱালীয়ে পুখুৰী ইমান চিনিয়ে নেপায়। আগতে পুখুৰীত কাপোৰ ধোৱা নদীলৈ গা ধুবলৈ যোৱা কাপোৰ ধুবলৈ যোৱা। আজিকালি মটৰ চুইচ টিপিলে পানী ওলাব। ঘৰতে কাপোৰ ধুব।
আহ ধেমালি মৰম যেনে আছিলে নেকি? এ ইজনী আছে এইকৌ সিজনী বলৈ পানী আনিবলৈ যাও নে!
উম, আগতে বাৰিষা হোৱাৰ লগে লগে কা ঘৰত পুখুৰী আছে ক'ত নদী আছে গৰম বন্ধ দিয়াৰ লগে লগে চব ল'ৰা ছোৱালী গোট খাই লৈ খেবৰলে যায় ন? আজিকালি সেইবোৰ নাই আজিকালি ৰুমত সোমাব মোবাইলটো ল'ব এক দম আহি গ'ল গেম।
শেষ কৰি দিছে। ল'ৰাৱালীয়ে আকৌ মোবাইল নিদিলে ভাত নাখায় মোবাইল নহ'লে সিহতৰ দিনতটো নচলে। ৰাতিপুৱা কপা উঠি সিহঁতে মোবাইলটোৱেহে লয়।
আগতে আমাৰ আমাৰ দিনত সেই খেলা ধূলা গম বন্ধ দিয়া বুলি ক'লে কাবাডী গুডু। টাংগুটি এ-এ বেটবল। পিঠু সেইবোৰ আবেলি হ'ল লেকে সেইবোৰ হয় নে? আজিকালি ল'ৰাছোৱালীয়ে সেইবোৰ চিনাই নাপায় আজিকালি একদম মোবাইলত পাবজি ফ্ৰী ফায়াৰ সেইবোৰহে।
আহ সন্ধিয়া লাগিল আবেলি ওলাই গলো। খেলিলো। ফিল্ডত খেলি মানিমুনি বুটলিলো। বুটলি গৰু গাই খেদি ঘৰলৈ আহো।
উম, আজিকালি ল'ৰা ছোৱালী সেইবোৰ ওলাই যাবলৈ সময় নাই।
তাকেহে সেইদিনবোৰ ক'ৰ পা কলৈ গৈ আছে আৰু।
আগৰ দিনৰ নিচিনবোৰ একোৱয় হেই নাইকিয়া হৈ হৈ গৈ আছে। দিনক দিনে একদম চব ব্যস্ততা।
অ', মা?